অ' উ, ভাত পানী বনাই উঠিছোঁ।
হয় নেকি, মই এয়া আজৰি হৈছোঁ আৰু। এতিয়া এনেই আছোঁ।
অ', মই এ, ভাতকেইটা বনাই পেলাই। খাম আৰু অকন লাহেকে। উম।
এ তুমি ভাপত দিয়া পিঠাটো বনোৱা নে? ভাপত দিয়া যে পিঠাগুড়ি দি, বনোৱা ন? সেইটো তুমি কি? মাজত মানে অ' বনাইছো মই মানে তেনেকে মাজত একো দিয়া নাই, কেতিয়াবা যে মিঠৈ দি দিয়ে বা নাৰি কল দি দিয়ে।
অ' নাৰিকল দিব পাৰা, আকৌ, তিল মিঠৈ সানি পেলাই যে। হেয়া দিব পাৰা। উম, নহ'লে আকৌ, নাৰি-নাৰিকল আকৌ আমি সানিও দিওঁ দেই। এ পিঠাগুৰি খিনি সাঁঠোতে, অঁ সাঠি সাঁঠো যেতিয়া তেতিয়া গোট মানে একেলগে দি দিওঁ গাখীৰ। নাৰিকল, চেনি, অঁ! তেনেকে সানিও দিওঁ।
মই যে এইটো খুব ভাল পাওঁ, মাজত যে তিল আৰু মিঠৈ সোমাই
অ' অ' অ'। অঁ মাজত দিলেও ভাল লাগে, সেইটো মানে অকণ মেহনত হয় আৰু।
দিয়ানে, নে তুমি হেৰি?
অঁ, তেনেকেও দিওঁ, এতিয়া এনে আগ, এ, মাজতে তেনেকে বনাইছিলোঁ। এতিয়া আকৌ গেছৰ সুবিধা নহয়, এতিয়া হেৰিত বনাও কেটলিত যে। কেটলিত যে। অঁ, কেটলি মুখত, উহোঁ। তেতিয়া অকন ডাঙৰ হয়। এনেই তুমি অঁ হেৰিত প্লাষ্টিকৰ গিলাচত, প্লাষ্টিকৰ গিলাচত আচলতে বনাবই নালাগে। হয়নে? কিন্তু আমি তথাপিও বনাও। কিন্তু কফি কাপবোৰত যে। অঁ, কিন্তু হেৰি সেইটোত বনালে কিবা পাতিলে ধৰি লোৱা এটা এটা দিবলে ভাল হয়, মানে বহুত ওলায়।
বহুত ওলাই অ' অ', সৰু-সৰুকে তোমাৰ আৰু মানে আৰু মানে কি হয় বস্তুটো মানে সোনকালে হয় ন? কেইবাটাও তুমি কাপ ললা। অ' কাপ হ ললা, তাৰ পিছত কুকাৰত পানীটো দি ইটো কাপৰ পিছত সিটো কাপ এনে এনে ভৰাই ভৰাই গ'লেই হ'ল।
উম, মানে বহুত সোনকালে হয় আৰু মানে বহুতখিনি ওলায়। সেইকেইটা সেই গিলাচকেইটাত দিলে, মই আমি বনাও দেই কিবা পাতিলে কৰিলে মই সেয়াই বনাওঁ বেছি। তুমি সেয়া এটা এটা দিলে মানে ভাল দেখি যায়। অ'!
পিঠাগুৰিটো মানে পানী অকন অকন দি লওঁ, সানা পিছত তুমি তাত তাতে চেনী দিলে। চেনীও দি ল'ব পাৰো নে? নে পিছত দিলেও হয়। মাজত দিলেও হ'ব।
চেনী দিব নালাগে।
মই আকৌ তেনেকে দিওঁ, প্ৰথমে গাখীৰ এ চেনী নাৰি কলখিনি প্ৰথমে পিঠাগুৰিখিনিত অ' পিঠাগুৰিখিনি প্ৰথমে মিলাই। লওঁ, তাৰপিছতহে পানী দি পেলাই হাথি দিওঁ। তাৰ পিছতহে পানী দি মানে সানো আৰু।
মই মানে সেনেকে কৰোঁ আৰু, মানে প্ৰথম সাঠি ল'ম বুলি ভাবিছোঁ, তাৰ পিছত সাথি লোৱাৰ পিছত মুখনিত দিম নহয় অলপ, দি‌য়া পিছত মাজতে আকৌ এনেকে তিল আ' বা মিঠ ঠৈ দিম, তাৰ পিছত আকৌ অলপ পিঠাগুৰি ওপৰত দি পেলায়।
ওপৰত অ', অ'তেনেকেও পাৰে। তে তেনেকেও পাৰে, সেইটো আকৌ অকণ মেহনত নিচিনা হৈ যায়। গম পাইছা নে নাই?
এতিয়া যে চোৱা তোমাৰ এই ছিজনত হয়নে। বতৰৰ ফল যেনেকে-কঁঠাল, আম সেই কঁঠাল পিঠাটোও কিন্তু ভাল লাগে ন? পিঠা, কঁঠাল পিঠাটো পিঠাগুড়ি দি‌য়ে যে, তুমি ধুনীয়াকৈ পকোৱা পকা কঁঠাল এটা লৈ গুটিবোৰ আঁতৰাই ললা, আঁতৰাই পিঠাগুৰি দি সানি অ অকনমান নিমখ দিব লাগে অকনমান তোমাৰ, উম মি মিঠৈ অকন দি সানি লৈ, তাৰপিছত কলপাতত যে দি দিয়া, কলপাতত দি পেলাই অকন বহল কৰি। বহুত ভাল লাগে। ইমান ধুনীয়া অ, কি কেৰাহিত বা টাৱাৰত তুমি, নেলাগ নেলাগে, এ ধুনীয়া হয় ও খাবলে আমি বনাইছো। যে ঘৰৰ কঠাল আছিলে। আৰু এই কেই ইটা দিনতহে তুমি কঁঠাল, আমৰ পিঠা খালেহে আৰু।
এম এইবাৰ আকৌ মোৰ হোৱাই নাই আমাৰ এই পিঠাগুৰিয়ে খুন্দিবলৈ পৰা নাই মই। ঢেঁকী মানে কুবলীটোত পানী পৰি আছে। ছে সেইখিনি বৰষুণ পৰে মানে, বৰ দিগদাৰ হৈ আছে।
হয় দিয়া, আমি পিঠাগুৰি খিনিৰ পৰাই ভাবাচোন কিমান পিঠা বনাব পাৰো ন।
অ, বহুত বহুত উম।
বহুত বনাব পাৰোঁ দিয়া। এতিয়া লাৰু বনাওঁ বুলিও ক'লে হয়নে!
উহম উম, কলেদিও পাৰি। অ
কল, কল পিঠাটোও ভাল লাগে তোমাৰ।
উম।
তেনেকে আৰু তুমি কঁঠাল পিঠা বনোৱাৰ দৰে কল পিঠাটোও বনাব পাৰা।
হে! হে!
কঠাল পিঠাটো যে বনোৱা, তেনেকে কঁঠাল পিঠাটো যে বনোৱা তেনেকে কল পিঠাটোও বনাব পাৰি ন।
অ পাৰি এই ভীমকল যে অ পকা ভীমকল চালনী তেনেকে মাৰি ল'বাচোন। চালনীত মাৰি দিলে গুটিবোৰ আঁতৰি যাব নহয় আৰু মিহি হৈ যাব উম। ভিমকল মই তেনেকে তেনেকে দিওঁ এই হেৰি। এনে খালেও কামুৰি খাবলৈ বেয়া পাওঁ ইমান গুটি। চালন তেনেকে মাৰি পেলাই ভাল লাগে তেতিয়া ছোৱালীজনীকো তেনেকে দিওঁ। অ তেনেকে দিলে আকৌ কঠালো পকা কঠালো মই তেনেকে দিওঁ তাইক নহলে ভয় লাগে।
হয় হয়।
এনেকে চালনিত চেকি পেলে উম নিমখ অকন সানি চামুচেদি বাতিত দিও আৰু খা, খাই থাকে অ তেনেকে খাই জলপানৰ নিচিনা খাই থাকে তেনেকেহে দিওঁ।
আমাৰ চোৱাচ পিঠাগুৰিটয়ে ন কিমান তোমাৰ লাৰু বোনাব পাৰি কিমান ধৰণৰ, পিঠা বনাব পাৰি আৰু তুমি পিঠাগুৰিত। অ তুমি পিঠাগুৰিত দি মানে কেক বনাবও পাৰা আজিকালি। ধুনীয়া ধুনীয়া কেকো হয়।
উম
উম
আৰু বেলেগ কিবা কিবি মিক্স দিব লাগে আৰু,
অ লাগে আৰু কেকটো বনাবলে। মানে তুমি কেক টো বনালে বেলেগ একো নহয় অলপ গাখীৰ দি তেনেকে ধুনীয়াকে এটা, মিশ্ৰণ বনাই লব লাগে তাৰপিছত ধুনীয়াকৈ কুকাৰ অঁ কুকাৰত দিলে। বৰ ধুনীয়া বনাই দেই আমাৰ এই ওচৰ বৰমা এগৰাকীয়ে বনাই।
খালি চচতো দি বনাই কিছুমানে পিঠাগুৰি তেনেকে। হয়নে চচটোতে দি পেলাই বনাই।
আৰু তোমাৰ আমাৰ পিঠাগুড়িটোৱে যোনটো পানী পিঠাটো ন'। কিমান ধৰণে ধুনীয়া লাগে খাবলে, বেছি তেলৰো প্ৰয়োজন নাই। একো তোমাৰ বেলেগ বে একো বস্তুৱয়ে তোমাৰ নালাগে অকন নিমখ হলেই হ'ল হয়নে, অকণ তেল অকণ খালি তেলকন অকন তুমি টাৱাৰ লগাই ল'লা তাৰপিছত তুমি পিঠাটো বনোৱা আৰু, একোৱে নালাগে।
একে অ' বাৰে বাৰে দিবও নালাগে, তেল দিলে আকৌ বহলি নাযায়।
বহলি নাযায় অ'।
তে টাৱাত এ, টাৱাখনত তেল দিলে যে অ' তেল দিলে আকৌ পিঠা মানে ব এনেকে বহলাই দিবলৈ অসুবিধা হয়।
হয় হয় আৰু যে আমি বনাও এই যে পিঠা গুৰি দি যে, হয় কোৱা।
অ' এই আমাৰ হেৰি এই আমাৰ তাতে মামী এজনী আছে এ, পানী পিঠা বনালে যে তেল কেনেকে লগাই লয় জানা এই হেৰি যে কল কল গছৰ যে এ, কলৰ অ' এনেকে হেৰি এডাল কাটি লয় অ'। কাটি লৈ পেলাই সেনেকে যে আগটো কটাৰীয়ে ঢুকি পেলাই চুলি নিচিনা মিহি কৰি লৈ পেলাই বাতি এটাতে তেল লয় আৰু তেলত তেনেকে যোগাই পেলাই টাৱাখনত লগাই লগাই দিয়ে।
আৰু যে তুমি কি জানা এনেকে পাপৰ কিনি নানি তুমি পিঠাগুৰি দি যে আমাৰ জেং পিঠাটো যে বনাই সেইটো চাবাচোন কি ধুনীয়া, পাপৰ আমাৰ প্ৰয়োজনে নাই হয়নে কিনি আনিবলে, সেই সেই জেং পিঠাটো দি আলহী আহিলে ধুনীয়াকে শুকুৱাই কৰি ন' বন
অ' শুকুৱাই মেলা থৈ দিলে একো বেয়াও নাহে। আৰু ভাজি ভাজি দিওঁতে কিমান ধুনীয়া ডাঙৰ হৈ যায় ন' দে খিবও ভাল লাগে, খাইও ভাল লাগে, উম।
কোনো তাত একেবাৰে মানে কেমিকেল নাথাকে হয়নে? বা বেছি দিন তুমি থৈ দিলেও ধুনীয়াকে ৰ'দত শুকুৱাই থৈ দিলা।
এবাৰ মানে সেইখিনিত মানে এটাই মেহেনত আছে এ, আকৌ পাতল কাপোৰ এখনত চালি ল'ব লাগে। তেতিয়াহে হয়। উম, চালনীয়ে চালাৰ পিছতো অ' ধুনীয়াকে পিঠাগুৰিখিনি চালি ল'ব লাগে। তেতিয়া, মানে বহুত মিহি হ'ব লাগে তেতিয়াহে হয়।
মিহি হ'ব লাগে অ', তেতিয়া কিছুমানেতো বেলেগ বেলেগ দি দিয়ে, কিছুমানে হয় কিছুমানে হাতে দিয়ে কৰে ন'?
অ' কিছুমানে এই হেৰি যে ইন যে এইয়া বেজি দিয়া যে চিৰিন যে।
অ' চিৰিঞ্জ দি বনাই হয়, মানে কিছুমানে কি জানা হাত হাতেদি দিব নাজানে যে, হাতেদি দিব নজনাখিনিয়ে মানে সেই চিৰিঞ্জটো দি দিয়ে।
চিৰিঞ্জটোয়েদি দিয়া সলনি তুমি মিঠাতেলৰ পেকেট এটাত ভৰাই ল'লেও ভাল।
অ' হয় নেকি? বহুত ধৰণৰ পদ্ধতিৰে পাৰি ন' ব
অ' মিঠাতেলৰ মিঠাতেলৰ পেকেট বা চাহপাতৰ পেকেট যে আহে যে পেকেটটোত ভৰাই লৈ পেলাই উ, আগটো অ' ইমান কাটি দি পেলাই তেনেকে দিব পাৰি কিন্তু চিৰিঞ্জটোয়েদি দিলে মই বেয়া পাওঁ।
হয় এইটো পিঠা বনোৱা নেই যে পাতি চেপ্তা পিঠাটো যে
অ সেইটো মই বনাই পোৱা নাই, সেইটো মই বনাই পোৱা নাই। সেইটো মই অ', ভিডিঅ'বোৰতহে দেখি আছোঁ। ভিডিঅ'বোৰত দেখি আছোঁ কিন্তু সেই টো বনোৱা নাই, আমি এইখন পানী পিঠাটোহে বনাওঁ আৰু। অ' আমি পানী পিঠাটোহে বনাওঁ বা সেই পানী পিঠা বনালে মাজত হেৰি দি দিওঁ, মই কেতিয়াবা মিঠৈ দি দিওঁ।
অ' ভাল লাগে।
উম, মিঠৈ দি পেলাই এনেকে মেৰিয়াই দিওঁ, তিল পিঠা নিচিনা।
সেইটোয়ে, তুমি আৰু এটা পিঠা এনেকে ভজা গুৰি, এ ভজা পিঠা গুৰি দি ধুনীয়াকে গৰম পানী দি খাঠি ল'বা খাঠি লৈ তুমি ধুনীয়াকে লাৰু এটা কৰি এই বাতি নিচিনা বনাই ল'বা, বাতি নিচিনা বনাই তুমি তাতে অলপ ভাজি সোমাই দিবা নহয়। ভাজি সোমাই তাতে ধুনীয়াকে মুখ টো মাৰি পেলাই তেলত ভাজি দিলে, ধুনীয়া লাগে আমাৰ ভাজি সোমাই দিয়া পিঠা বুলি যে কয়।
অ', আমি আকৌ ভাজি দি পেলাই, নবনাও বাৰু, মই তেনেকে আকৌ হেৰি দি বনাও তিল বা নাৰিকল দিহে বনাও।
তুমি যে ভাজি দি যদি একে গৰমে গৰমে ভাজি সোমাই দি মানে চিঙৰাৰ এটা ধুনীয়া লাগে চিঙৰাৰ দৰে সোৱাদ হৈ যায়, গম পাইছা তুমি মানে সেই চিঙৰাটো তুমি এতিয়া চোৱাচোন চিঙৰাটো তোমাৰ ময়দা দি বনাব। ৰিফাইন তেলত ভাজিব, তুমি সেইবোৰ খালো অসুবিধাহে হ'ব, সেইকাৰণে তুমি সেইটো পিঠা গুৰি দি ধুনীয়াকে মিঠাতেলত ভাজি খাবা, একো অসুবিধা নাই আৰু। খাবলে ইমান- ইমান ধুনীয়া নহয়।
এইটো শুনিহে আছো ভাজি পিঠাটো মই খোৱা নাই কিন্তু এদিনো দেই। কি পিঠাগুড়ি কেইটামান আছে বনাই খাব লাগিব ৰ'বা।
অ, বনাবাচোন ধুনীয়াকে বাতি নিচিনা এটা বনাই লবা।
অ', এনে তেনেকে, আমি নাৰিকল বা এ তিল দিহে বনাও।
অঁ, অঁ তিল দি বনাই বহুতে সেইটোৱে। কেতিয়াবা মানে মিঠাটো খাব নগলে তুমি তেতিয়া অ। কেতিয়াবাতো সদায় মিঠাটো খাব মন নাযায় ন বা চিঙৰা চিঙৰা খাব মন গলে তেতিয়া তুমি কি কৰিবা এই পিঠাটোকে ঘৰতে বনাই খাবা।
চিঙৰাটো বনাবলেতো নোৱাৰি ন চবে নোৱাৰে বা তেলো বহুত বেছিকে লাগে চিঙৰাটো মানে ডুব যাব লাগিব তেলৰখিনিত হয় নে নাই? তেতিয়াহে ভাজা যাব চিঙাৰটো অ সৰু সৰুকে বনালে অ। উম
ঘৰত ভাজি চাজি বনাওঁৱে আমি ভাত খাওতে হয় যিকোনো ভাজিয়ে তুমি দিব পাৰা মানে উম।
দিয়া হ'ব দিয়া হে।
অ ঠিক আছে দিয়া বাৰু।
উম হ'ব দিয়া।